হেল্ল'
অ হেল্ল'
অঁ
কোৱা? ফোনটো ক কাটি গৈছে ন তাৰ টাইমটো মানে হৈ গৈছে
অঁ এইটো কাৰণে হয় মই ছোৱা নাই মানে মই গৈছিলোঁ আহ দৌৰি আছে ন
অঁ মানে ইণ্টাৰেষ্টিং হব আৰু লাইব্ৰেৰী মানে মানুহ আহিব মানে সেনেকে ভাল ভাল কিতাপ আনিলে আৰু অলপমান একতিভিতি কৰিব লাগে কেতিয়াবা আন পঢ়িব যিবিলাক আহে সিহঁতৰ যেতিয়া এটি কৰিব নাম চাম লিখিব লাগিব আৰু যেতিয়া যাব নামটো চহী কৰি যাব লাগে এতিয়া এটা নিয়ম কৰিব লাগে।
আৰু মেম্বাৰ এটা ৰেজিষ্ট্ৰন প্ৰচেচ এটা কৰিব লাগিব
উম। মানে কোনে আহি আছে, পৰি আছে, চাব লাগব না। যাই আহি আছে, পৰি আছে, তাত তাৰ ভিডিঅ' ল'ব লাগ মোৰ মানে ল'ব লাগিব মানে, ভাল লাগ পিছে পৰিকিনে না বেয়া লাগছে কি লাগছে মানে খোলাকে যি-যি হয়, বেয়া লাগছে বেয়া বুলি দিবা দি, ভাল লাগছে বুলি ভাল বুলি দিবা দি, এনেকুৱা কিবা এটা। মানে আ কি বিচাৰে আৰু মানে কেনেকুৱা হ'লে কেনেকুৱা কিতাপ পঢ়ি ভাল পায়, পঢ়ি সেইটো তাহাৰ পৰাই ল'ব লাগিব যিয়ে পঢ়িব আহে, তাই-তাই কেনেকুৱা কিতাপ বিচাৰে পঢ়ি ভাল পায়, তাহাৰ পৰাই অলপ ৰি লব লাগব আমি। গোটেই আমি ভাবলিতো নহব না, হয়নে নাই? অঞ্চলটোৰ যিবিলাক ল'ৰা-ছোৱালী আছে পঢ়ি আছে। সিহঁতে যদি অলপ
উম আৰু সৰু ল'ৰা-ছোৱালী মানে তাৰে কিতাপ থাকে কিছুমান ছবি আকাৰে, লিখা কম থাকে মানে, ছবি বেছি থাকে, অলপ-অলপ লিখা থাকে। এটা কাহিনী বা কি সেনেকুৱা কিতাপ আনবা চাই আছোঁ। এইকেইখন বোলে বহুত ইনটাৰেষ্টিং হয়। তাতে দেখছোঁ এটা লাইব্ৰেৰীত দে কাহিনী এটা ছবিৰ আকাৰে দে আৰু কাহিনীবিলাক সৰু-সৰুকে লিখা থাকে। পিছত
হয়। অ দুই লাইন, এক লাইন লিখা থাকে কিবা। অলপ-চলপ লিখা থাকে আৰু অ হয়-হয়।
সেনেকা টাইপ আমি কিতাপ আনব ভাবছোঁ ।
অ সেনেকুৱাও সেনেকুৱা আনলি আমাৰ অ চবতো ভাল হব মানে সেনে কিতাপটো চাইহেনে এ একজন-একজনকৈ উঠি এনে ক'ব লগীয়া হল কাহিনীটো নিজন চাই কেনেকে বনাই হেনে কৈ হেনে নাই
উম।
ত' সেইবিলাকো অলপ ইম্প্ৰুভ হ'ব অলপ, ইষ্ট-ইষ্ট-ইষ্ট তোৰ টেলিং বুলি কই নহয়
কিছুমান জাগা এই তাতে যে দেখলোঁ এটা লাইব্ৰেৰীত বহুত বস্তু বনাইছে। তে ল'ৰা-ছোৱালীবিলাকে মানে বহুত ইন্টেলিজেণ্ট তাতে ল'ৰা-ছোৱালী কিছুমান আছে। এ সৰু সৰু এ। বহুত কিতাপ বনাইছো সৰু-সৰু মেচৰ যেনে বাঁহাত টো সেনেকে কিতাপ বনাইছে লিখি-লিখি। কাহিনী কিবা নিজৰ যি মন যায় আৰু। সেনেকে বহুত বস্তু লিখ্ছি, ছবিও আ প্ৰাইছ দে মন ধৰলে তফ কি থম আৰু। সেনকে মানে টাইম দিলে হল, অ লাইব্ৰেৰীটো সেই
উম, ভালে।
মাত্ৰ আৰম্ভ হ'ল না, হব। লাহে-লাহে এ অলপ জানকাৰীও দিব লাগিব মানুহবিলাকক। অলপ অ তোৰ ফালে যদি কিবা থাকেই ল'ৰা ছোৱালী সেনেকা আইবা কবি। কৰাৰ ইচ্ছা বা এক্টিভিটি কৰাৰ উম আছে ন সেইখিনিতো?
আমাৰ সিফালে আছে কিছুমান কলিতা পাৰা ইফালে কিবা কিবি চলি আছে। কিছুমান পঢ়াত ইন্টাৰেষ্ট হয়। অ সিহঁতে কিজানি গম পোৱা নাই কিজানি। যে লাইব্ৰেৰী আছে কিতাপ আছে। ফ্ৰীতে পঢ়িব পাৰি বুলি গম পোৱা নাই চাগে। যদি গম পালে নিশ্চয় আহিব। কিছুমান ল'ৰা ছোৱালীও আছে কিছুমান য'ত সিহঁতে পঢ়াত বহুত ইণ্টাৰেষ্ট থাকে কিছুমানে
উম সেইটাই
সেইটো সিহঁতক কলে সিহঁতে আহিব পাৰিব।
আহিব। উম, ক'ব লাগব। এই একমাহ যে হ'ব তেখন অলপ মাত ত একমাহ কিবা হোৱাতে একমাহ মানে একমাহ পৰা একমাহ নহয়। বা পন্ধৰ দিন হ'ব। ন?
আৰু অ আৰু মানে কিছুমান জিলা পৰে হা এইগিলো এই এতিয়া আবেলি আহিব এতিয়া অলপ সময়তো গোটেই কৰি শেষ কৰিব লাগিব না। তাতে এই ব্যৱস্থা ৰাখিব লাগে কিবা খৰচ থৈ থৈ কৰি কিনে ইয়াত দুই এক দিনৰ কাৰণে মানে নিব পাৰিব যাৰ যি ইনন্তেচ যেনেবা কৰি কিনে পোন্ধৰ বছৰমান লৈ হেনে দুই কাৰ লৈ যাব পাৰিবা মানে কৰিনে ঘূৰাই দিব পাৰিব আৰু জমা দিব পাৰিব অহ সেনেকুৱা ধৰণৰ নিয়ম বনাব লাগিব অলপ। মানে মানে যিখিনি সময়ত আহে কেতিয়াবা পাঁচটামানত আহিব সেই আধা ঘণ্টা এক ঘণ্টাত কিমান বহিব আৰু।
তাকেটো।
থাকে না তাই অলপ যিটো কিতাপ ভাল লাগিছে অলপ, পঢ়িছে অলপ, অলপমান দুৰত লৈ যাব বিচাৰিছে কিবা কাৰণত। কুৱেশন টুৱেশন কিতাপ আছে বহুত কুৱেশ্যন আছে। নেক্স নেক্স বছৰৰ কুৱেশন আছে সেইবিলাক অলপ যদি ই কৰবাৰ খোজে সেইটোয়ে আৰু অলপ লৈ যাব পাৰে মানে এক দুদিনৰ আগত উম! মানে দিবই আৰু ঘূৰাই দিব আৰু অ ফনচন নাম্বাৰ দি যাবা হেনেকুৱা চিষ্টেম বুলি ভালে আৰু তেতিয়া অলপ ইন্টেচ দি আহিব আহা যোৱা চলি থাকিব দে তেতিয়া তেতিয়া তাৰ লগতোক ক'ব না মই ইয়া আনিছোঁ এই লাইব্ৰৰী পৰা আছোঁ ফ্ৰীতে আনিব পাৰি কিতাপ কিনিবা নালাগে দে বহুতে এ চৰকাৰী এক্সামৰ কাৰণে প্ৰিপাৰচন চলাই আছে। আৰু কিতাপ লাগে কিতাপ কিনিব যায় সাইশ টকা পাঁচশ হাজাৰ টকা পৰ্যন্ত যায় দুকানত যায় বিচৰাই গোৱালপাৰাত যায় বিচাৰে এতিয়া যদি ফ্ৰীতে পাই লৈ আহিব লৈ আহি লিখি নোট- চট কৰি ল'ব ঘূৰাই দিব না
অহ তাকেই ন
আহা যাহটো চলি থাকিব মানে ছোৱালী বিলাক। লাহে লাহে মানে লাহে লে পপুলাৰো হ'ব লাহে লাহে বেছিকে অ ফেমাচ হ'ব লাহে লাহে
সেইটোৱে উম!
এখততি বহুত লৰা-ছোৱালীয়ে কিনিব যায় কিতাপব বান কব অনলন অৰ্ডাৰ দিয়ে। এনেকুৱাই যেয়া একে। পইচাৰ অসুবিধা থাকে না কিছুমান লগত। ত মানে সেইটোয়ে প্ৰব্লেম হয় ইয়াতে যদি বুকটো পায় আহিব নিশ্চয় আহিব কিয় নাহিব আহিব। আৰু ইউটিউবত পৰা ভিডিঅ' চাইছে। তিনিঘন্টাৰ ভিতৰত অলপ কেইতা মান থাকেই নাই চিহঁ বহু সময় অতিবাহিত। হয় ন। ত কয়োৰ থাকিলে ভাল হ অ আৰু ইমান। খাব নোৱাৰি ভিডিঅ' দুই তিনি ঘণ্টা মান চকু বিহাই যায়। কিতাপটো হলে অপ সুবিধা হলেতাপত পঢ়াটো। বেলেগ আৰু ভিডিঅ'টোত বেলেগ হয়।
উম।
অকিত। যিলাক কৰি আছে সহতেটো অললে। অ ভাল কিতাপটো পঢ়িলে ভাল হয় অলপ প্ৰিপ্যনটো। ডাইৰেক্ ভিডিঅ। ইমান ইমান ভাল পৰিবেশচন নহয় নয়।
নহয় নহয় উম কিতাপ মেইন আ। আৰু কেইটা মানিম ভাল ভাল খিনি আছেো আছে এইখিনি মানে ইংলিছত না পটকে এইকাৰণে।
অ ইংলিছো আছে না কিছুমান কিছুমান কিছুমান বুজি পোৱা নাযায়। কি কিছুমান বুজি প লাগি যায় ন অ ল। যে মন মনোযো নাথাকে ইমান সময়
আমাৰ ল'ৰা ছোৱালী গাঁৱৰ স্কুলত পঢ়ে চৰকাৰী।
হয় হয়তো আমিও সৰু কাৰণে অসমীয়াত পৰিছো
এ অসমীয়া পতকে বুজিবা আৰু স।
এই আমি অ এই আমি যে কৰ্মালাগিলাকেচগিলাক। কৰি আছো আৰু চবিলাক এই অসমীয়াতে কথা পাতি আছো না যদি বেলেগ ভাল কথা কয়। আমিতো বুজি কথা কোৱাতে প্ৰব্লেম হব বুজি পোৱা প্ৰব্লেম হব নাইফা এনো হৈ যাব না সেইটো।
কৰিব লাগিব লাহে লাহে আমিয় কৰিব লাগিব চবে এককলা নহয় চবেই মিলি কেনে।
চব মিলি কেনে কৰিব লাগিব অকলে আৰু কেনেকে সম্ভৱ মই যদি অকলে কম কিবা কৰম অকলে মই নোৱাৰ কৰিবা একো, এ মিলিয়ে নাই সেইটোয়ে মই কাৰোবাক লগ পালো কৈ দিলো অলপ। কথাটা পাত লো বেলেগ লৈ অলপ। ক বাৰু যে কি কৰি আছে এই ক। এ পঢ়ি আছো। কিতাপ চিতাপ পোৱা নাই। মইকৰি বাৰম কিনিবা নালাগে দাই। লাইব্ৰেৰী আহিবি এই পৰাই লৈ যাবাৰ এতিয়া। হয় ন নাই তাক এটা মই সহায় কৰি দিওঁ। তাৰ কাৰণে মই হয়। কৰি দিল তাই আহি তাই ঠাংকে কব কলো। টা এই মত।
নিশ্চয় নিশ্চয় উম। তাকো আৰু তই ঘৰত ফুল গছ তুল গছ আছে ন নাই।
অ ফুল গাছ আছে এ মোৰ গেন্দা ফুলৰ গাছ আছে। আমাৰ ঘৰত।
অ আৰু কিবা কিবি থাকিলে মানে একদিন ফুল গাছ লগাৰ পাৰে এই বাৰে হ'ব পাৰে ন কোনবা পাৰে হ'ব আৰু। ফুল গাছ লাগাম ক্লাবত আৰকি এইখিন লাগালো একদিন। আৰু একদিন হলে ফুল গছ বহুত। চবকে কম যে। যি আছে ঘৰত অলপ অলপ। লৈ আহ। ফুলগছ চব ক্লাবত লগাব মানে ক পাক ধুনীয়া কৰিব লাগিব না। তেহে মানুহ এট্ৰেক হ'ব ফুল চুল লগাই উম পৰিৱেশ। টো যেন দেখাত ধুনীয়া হয়।
অ মানে ধৰ এটা ফুলবিলাক হ'ব আৰু আৰু কিছুমান ফুল এইবিলাক জোৱা টাইপ। নিলেও লগালে ভালোনে। চাও দিয়ে মানে অলপ যিটো গৰমৰ দিনত। ৰ' য'ত ৰ'দ পৰি থাকে না বহুত। ত মানে আহিব।
ৰ'দ চাৰ গছ লগাইছো এই ৰিচেণ্টলি। এসপ্তাহ হ'ল বুলি লগা এতিয়া চাৰেগা ডাঙৰ হ'লে চাই দিব। খ চব তানি। এটা। ত বাজেত চাৰ লখ। আজি আনিবি যি ফুল আছে।
অ ফুলগিলাও ফুলি যাব আৰু সেই যে আমাৰ ক্লাবৰ ওচৰতে যে সেইযোৰ কি আছে কৃষ্ণ ধৰা না কি কয় এই যে কৃষ্ণচূড়া কৃষ্ণচূড়া, অ। কৃষ্ণচূড়া ফুলটো গছ যে এই পুখুৰীপাৰত যে আছে।
অঁ।
সেনেকোৱা বস্তু ভাল হয়। এনেই গছৰ তলত মানে ধৰ ছাঁও দিয়ে আৰ কিবা বেন্স চেন্স বনাই দিব পাৰি বাঁহৰ। অ।
অ ইটোৱে অ এইটো সিটো মানে সিটো নহয় ডাইৰেক্ট সিটোৰ এটা বেলেগ ভাৰ্জন আৰু। সৰু হয়, ইমান ডাঙৰ নহয়। উম, ফুল লাগলে কিন্তু মজা লাগে।
ত যিটো আমাৰ ক্লাবটো আছে ওচৰে পাজৰে যদি গাছ ছাঁ দিয়ে তাতে অলপ বাঁহৰ কিবা বহা বনাই দিব পাৰি অলপ। তাতে বহিব চহিব পাৰ যেন অলপ তেতিয়া আহিবও ৰাতি মানুহবিলাক মানে বহাটো থাকিব লাগে অলপ। তেতিয়া আহি অলপ বহিব বা অলপ কি বুক চুক পঢ়িব অলপ। তাৰে বুকটো লৈ আহি অলপ বাহিৰতে বহি পঢ়িব সেনেকুৱা সেনে সেনেকুৱা ধৰণৰ সৃষ্টি হ'লে আহিব নিশ্চয় আহিব। অলপ এনে ফুৰিবলে আহে কেম্পে-চেম্পে ল'ৰা-ছোৱালী ফুৰিবলে আহে।
উম এতিয়া একটা কোবতে
তাতে কিছুমানে খেলিবলৈ আহিব। কিছুমানে খেলিব অলপ, কিছুমানে অলপ
উম অ আৰু এটা আছে।। তাৰ পৰা কিবা-কিবি খেলা বস্তু দি পঠাইছে মানে ক্ৰিয়েটিভ কিবা কিবি বনাই জোৰা লগাই, জোৰা লগাই যে। সৰু-সৰু বস্তু উম মান দি পঠাইছে। আনছো এটিয়া সৰু সৰু লৰা আমাকো দিছিলে। তে বনাবা। এই বনাই লৈ পিছত আমুক পঠাই দি দিয়ে না
ত সেই বস্তু বিলাক কি জানা, নাই এখন কিছুমান সৰু-সৰু ল'ৰা-ছোৱালী এ সিদিনা আমি কৰ্মশালাত কি কৰি আছিলোঁ? হয় চিলাই কাম শিকাই আছিলোঁ। সৰু- সৰু ল'ৰা-ছোৱালীও আহে তাহাত বাকী মেই কিতাপ কি নামটো যে জেদি যায় নেকি? জনাৰ ধন ন কিবা নাম আছিল পাহৰিলৈ জন্মই নি। অ যুগান্ত যুগান্ত পাহাৰিকাৰ নামটো। যুগান্ত পিছে তাৰ লেপটপটা দিলাক। কিবা ছবি আঁকব দি ল'ৰাটো সৰুতে ল'ৰা আহিছিল।
উম।
তাহাতক এইগিলা দিব পাৰি এইিলাক একটিভিটি কৰিব কাৰনে।
পেপাৰ আনি চবকে যি পায় তাকে, যি মন যায় সেনেকে আঁকাব দিবা লাগব।
উম মানে সৰু ল'ৰা ছোৱালীগিলা আহে না আমাক দেখা পায়াইিবা এই কৰি আছো তাহানো আহি চাই। কি কৰি আছে আন। দিয়ে কিন্তু ভালে ইন্টাৰেষ্ট দিয়ে অ তাহ সফালে খেলাই থাকাই হেফালে। ঘূৰি থাকে তাহেই কি কৰি ত চাই আহি আনে। ত সিদিনা সি যোগান। চলাবা দিল। ছবি থুমি আকবাৰ। ভাল ছবি আঁকিছে ধুনীয়া আপেলৰ ছবি আঁকিছে। কিবা কিবা আকছে।
উম।
মানে ভালে ইণ্টাৰেষ্ট দিয়ে ল'ৰা ছোৱালীক সৰু ছোৱ। ছোৱালী বিলাক।
উম আহিব অলপ মানে কাম কৰিব লাগিব আমি আৰু। হয়েনেকে। আমাৰ বয়সৰ মানুহবিলাক চল আহে।
উম।
এট। ইমান দিনে মানে। এটা আগতে খুলছিল। কিন্তু। ৰিচেন্টলি নতুনকেষ্টাৰ্ট হৈছে ছাব্বিশৰ পৰা। এক তাৰখৰ পৰা চাত তাৰিখৰ পৰা। আমি আগ আলোচনা কৰি। সেইদিনাই চাফা চাফা কৰিলোঁ।
অ চাইতে জানোৱাৰিত নেকি?
অ চাৰি জানুৱাৰীত প্ৰথম সিদিনাই আমি পাৰ কৰিছো ক্লাবখন। এন জি অ আহছিল সেইদিনে। যুগান্তৰ। তিনিদনৰ পৰা। চাৰছেয় তিয়ালকে হৈছে ৰ নহা বুলি ক'ব নোৱাৰি ক্ষেত্ৰতে হৈছে ইমান সব হৈ আছে ইমান বস্তু হৈ আছে ক্লাবত
হয় ৰৰ চচ হৈ আছে কা কাচি হলি আহিল বহুত বহুত ছোৱালী আহিল এজনী মহিলাও আহিছে তাহাঁতো শিকিবলৈ পাই আছে হয়তো শিকাৰ পিছত হয়তো কামো কৰিব তাত তাহাৰ ক বন বস্তুবিলাক চেলো হব কটা বেলেগ ৰাজ্যতো যাব তাৰ্ত বনোৱা বস্তু বিলাক অবিদশতো যাব পাৰে খ নাই এতিয়া কিমান এটা এটো ডাঙৰ কথা হ ডেভেলপমেট কথা হ সৰু এটা গাঁৱৰ পাৰে বনোৱা বস্তুত এই বিদেশত যদি যায় বা বেলেগ ৰাজ্যত যায় হে নাই
উম
এইটোৱে এনে এইটো এনে সেনেে